হেল্ল'
হেল্ল' শুনিছানে। অ' শুনিছা অ'। এ আছিলো দিয়া এনেই বহি। তুমি?
ময়ো এনে বহি আছো। চাহ-তাহ খালা?
খালো। তুমি খালা?
নাই নাই মই খোৱা নাই খাম আৰু।
অ' পিছে আজি মনত পৰিল যে?
অ' পৰিল আৰু। তোমাৰ নপৰে যে।
নহয় মই সময়ে পোৱা নাই ৰবা।
কিয় কি কামত ব্যস্ত ইমান
কাম মানে ঘৰতে ইটো সিটো কাম আ আজি বোলে মিটিং কাইলৈ বোলে বাৰ্থডে পাৰ্টি এনেকৈয়ে গৈ আছে উম
বাকীটা
অ অ এনেই বহি বহি আছোঁ
অ ফুৰিব কৰিব লৈছোঁ যোৱা নেকি
ফুৰিব যাম ৰবা মই ভাবিয়ে আছো ফুৰিব যাব লাগে এই বন্ধতে হেৰি পৰীক্ষাও পাইছেহি নহয় পৰীক্ষাতটো দি লও তাৰ পিছতে বন্ধ কেইবাদিনো পাম তাকে যাম বুলি ভাবি আছোঁ পৰীক্ষাই জুনৰ দুই তাৰিখ দুই তাৰিখৰ পৰা দুই তাৰিখৰ পৰা তেইছ তাৰিখলৈ বেছি দিন নহয় বাৰু
জুনতে আৰু অ' গ'লে মোকো লগ ধৰিবা পিছে ক'ত যাম বুলি ভাবিছা
ক'ত যাম মানে এতিয়াতো বহুত গৰমে পৰিছে তাকে কিবা অলপ ঠাণ্ডা ঠাইত যোৱাটো ভাল হ'ব এবাৰতো আমি শ্বিলং গলোয়ে অ তেনেকে যাব পাৰি শ্বিলং উম শ্বিলং যাব মন আাছিল কিন্তু সেই থাকাকে আৰু হা।
মোৰটো দাৰ্জিলিঙত যাব মন আছে।
অঁ সেয়াই দাৰ্জিলিং চাৰ্জিলিং এইবিলাক যাব মন যায়, পইচাটোও মিলাব লাগিব নহয়।
তাকেই বাজেট লাগিব অলপ, টেন-টেন থাউজেণ্ড মানত হৈ যাব।
অঁ, তাকেই। মও মনতে ভাবি আছো গোটেইখিনি আমি লগ হৈ যাওঁ বুলি। অঁ। তুমি পিছে আজিকালি কিবা কাম কৰি আছা ন ঘৰতে।
অঁ এনেই আৰু ৰুমাল এম্ব্ৰইডাৰী কৰো কেতিয়াবা কে
অঁ মই ফটোও পাইছো।
অ লাগিলে ক'বা।
অঁ মই বাৰু কম মোক এখন বনাই দিবা আকৌ গিফ্ট দিবা তুমি।
অঁ নিশ্চয় দিম বাৰু।
হেৰি তুমি এটা কামো নকৰা কিয় আজিকালি ইনষ্টাতটো এইবিলাক কেক বনোৱা কিবা কিবি এইবিলাকতো হেৰি নিজৰ নিজৰ একাউণ্ট খুলিলে তুমিও এটা খুলি ল'বা, তাতে তুমি ধৰি লোৱা ফটো চটো দিলে কোনোবাই অৰ্ডাৰো দিব।
বাৰু কথাটো কৰিব লাগিব আৰু। এই এতিয়া সময় পোৱা নাই যেন ভাল ক্লাছতো যাব লাগে।
এনে তোমাৰ যিকেইখন মই ফটো দেখিছো মোৰ গোটেই কেইখনেই পচন্দ হৈছে আৰু তুমি যে এইটো পুতলা ডিজাইনটো যে বনাইছা সেইটোৰো মানে এটা হেৰি আৰু ইউনিক হৈছে ভাল লাগিছে সেইটো।
অঁ মানে কি চবেই টো ফুলবিলাক বনাই ন, মই ভাবো অলপ বেলেগ। কৰা যাওঁ চ' মই তেনেকে বনাইছিলোঁ আৰু। হ'ব দিয়া তোমাক তেনেকুৱা এখনেই বনাই
অঁ দিবা এখন গিফ্ট দিবা আকৌ।
অঁ নিশ্চয় দিম বাৰু।
অঁ আমি এদিন হেৰি কি বুলি কয় এতিয়া এই ফুলবিলাকো ফুলি আছে, ওচৰতে এদিন যাব পাৰো লগ হৈ।
অঁ যাম দিয়া, লগ ধৰিবা। যাম দিয়া লগ ধৰিবা।
অঁ, সেয়াই এদিন তেনেকে এবাৰ ওলাই যাম দুই তাৰিখৰ পৰাহে কেইদিনমান বন্ধ আছে নহয় এতিয়া, এদিন গৈ এনেওতো ক'ত দিনটো পঢ়ি থাকা যায় আবেলি এপাক ওলাই যাম ন।
অঁ তাকে ভালো লাগিব ওলাই গলে।
অঁ। বাকী তোমালোকৰ বাহঁত আছে নে ঘৰত নে হেৰি নে গীয়েকৰ ঘৰত গ'ল।
নাই নাই আছে ঘৰতে আছে।
অঁ। ঠিক আছে মই আহিবাচোন তোমালোক আমাৰ ঘৰত এবাৰ
অ যাম দিয়া অ যাম তোমালোকো আহিবা আকৌ বাকী তোমালোকৰ মাহঁতৰ ভাল
অ ভালেই হেৰি মাহত ক'লে গ'ল মানে মা অলপমান ওলাই গৈছে তাৰপিছতে বা ডিউটি আছে ডিউটি গ'ল ভন্তি হিহেত টিউশচন থ'ব গৈছে দেউতাই ভ ও গ'ল তাৰপিত দেউতাই থব গল যে দেউতাই কিবা চাৰিআলিত কাম আছে নাই, নাই, আহা নাই। উম। দেৰি হ'ব। আৰু একেলগে আহিব, ভণ্টি হৈ মানে বা'হত হঁতৰ ঘৰত, এই তাতে, বা'হঁতৰ ঘৰ আছে নহয় তাতে ৰখি দিব, আৰু তাৰ পিছতে ভণ্টিক লৈ, টিউচনৰ পৰা লৈ একে বাই, ঘৰলৈ আহিব দুইজনী
অ', বাকী মেলা চাব গৈছিলা নে? বাঙীয়া মেলা
অ', বাঙীয়া মেলা নগ'লোঁ দিয়া এইবাৰ মই। একেবাৰে মানে, ইমান ভাগৰ লাগিলে। হেৰি, কি বুলি কয়? তাতে ধূলি, বা, ইমান ধূলি। ৰাস্তাতটো নতুনকে বনাই আছে যে একদম চূণ, বাঙীয়া মেলা, গাড়ীয়ে শেষ নহ'লে গোটেই ৰাস্তাত গাড়ীয়ে আহা-যোৱা। মোৰ মনেই নগ'লে, কিবা ধূলিটো দেখি
যাব লাগিছিল, তথাপিও বছৰৰ মেলা
অ', এ, মেলা কিনো ক'বা। মানে, মেলাত টো কেইবাঠাইতো হয় ন। নিজৰ মেলা চালোঁৱেই, যেতিয়া এই ওচৰতে ইমান মন নগ'লে, আৰু বাঙীয়া মেলাত কি বুলি কয়, প্ৰতি বছৰে যাওঁৱে দিয়াচোন। আৰু ইমান ভিৰ, মানে, মেলাত একো চোৱাই নাযায় যায় মানুহবোৰ
সেইটো হয় বাৰু। চাব নোৱাৰি। অলপমান দেৰি হ'লে চাব পাৰি। আমি যাওঁ। ভাল হ'ল। আমি অলপ দেৰি লৈ আছিলোঁ ন। ত', তেতিয়া মানুহ পাতল হৈছে, আৰু আহোঁতেও অসুবিধা হোৱা নাই।
দেৰিলৈকে হয় ন? চাৰে আঠটা, নটা মানলৈ হৈয়েই থাকে।
এইবাৰ দহটা মানলৈ হৈছে চাগে। এইবাৰ দহটা মানলৈ হৈছে। নাই, নাই, নগ'লোঁ ৰাতি। ৰাতিপুৱাহে অলপ টাইম, তিনিটামান চালোঁ। তাৰ পিছত আৰু গুচি আহি।
অ', ৰাতিপুৱাতো বহুত দেৰি। ৰাতিপুৱা ক'ত? ৰাতিপুৱা একে দুপ পৰিয়ালে হৈ আছে, আৰু ৰাতিপুৱা বুলিব নোৱাৰি। অ', উম। তাকে, ৰাতি পাতা সলনি। যেতিয়া ইমান দেৰিলৈকে প্ৰগ্ৰামতো হয়য়েই ন অ', তাহ'লনি দিনতে পাতি লৈ ভাল, আৰু দিনতে পাতিলে, তেতিয়া ধৰি লোৱা, আ, ৰা, ৰাতিপুৱাৰ পৰাও যদি আৰম্ভ কৰে। ৰাতিপুৱা প্ৰগ্ৰামৰ মানুহবিলাক আহে ন। ৰাতিপুৱাৰ পৰাও যদি আৰম্ভ কৰে, আ, কি বুলি কয়, আ, পিছত ধৰি লোৱা, ৰাতি দহটা মানলৈ হ'লেও
নাই, গোটেই ৰাতি হৈয়েই আছে নহয়। গোটেই ৰাতিৰ পৰা, একদম পিছদিনা আবেলিলৈকে হৈছে।
অ' সেয়াই সেই তাকেতো কৈছো মানে ৰাতি পাতা সলনি, ৰাতি পাতিলে কি হয় তাৰে মানুহ বিলাকৰ কষ্ট হয় নো ৰাতিটো থাক কাৰো ৰাতি ইমান হেয়া ন হে নহয়, বিহু দল অ'ৰাতিপুৱাহে আহে। সেই ৰাতিপুৱাৰ পৰা পাতিব পাৰে, অ' সিহঁতে বহুত জেগাত এ বিহু নাচি নাচি আহে ন, উম
ভাগৰ লাগে তাতে।
অ হেৰ কি বুলি কয় এতিয়া কি খালা? মানে ভাত কি বনালে?
ভাত, আজি কচু কচু বনাইছিলে। আৰু দালি আৰু পচ পচলা বনাইছিলে সেয়াই আৰু।
অ' অ' আজি ভাল ভাল বস্তুৱয়ে খাই জা পচলা, কচু খাতি অসমীয়া আৰু
অসমীয়া হয় যে খাব লাগিব। উম।
অ' এনেও ভাল লাগে চাবাচোন মাছ মাংসতকৈ এনেকে- খালে বেছি ভাল লাগে। হেল্ল'ও
অ' কোৱা, শুনি আছো।
অ' এ' তোমাৰ মাততো মানে বহুত সৰুকে আহিছে সেইকাৰণে।
কিয় বা নেটৱৰ্কৰ প্ৰব্লেম নেকি?
হ'ব পাৰে।
তাকে, পিছে তুমি বনোৱা নে নবনোৱা কিবা কিবি?
মই ইমান নবনাও মই ইমান নবনাও তুমি বনোৱা নে নাই?
মই মইতো বনাও মাজে মাজে,
খাবলৈ মাতিবা আকৌ বনালে।
অ' ঠিক আছে দিয়া। তুমি কিয় নবনোৱা, তুমি বনাব পাৰা। মই কি কি বনাও? মানে মই চব বনাবৈয়ে জানো। বনাবতো মই চব বস্তুয়েই জানো। কিন্তু ধৰি লোৱা আমাৰ এতিয়া মায়ে বনাই ন। মা নেথাকিলে কেতিয়াবা মই বনাওঁ, নাইবা এতিয়া বা আহিলে বায়েও বনাই।
অ মোৰ মানে বনোৱা। প্ৰতি ইমান ইণ্টেৰেষ্ট নাই, সেইটো কাৰণে মানে অলপ এলাহে লাগে।
অ বনোৱা প্ৰতি বুলি ক'লে ৰিলচ চিলচ বনোৱা নে নাই আজিকালি?
ৰিলচ- চীলচ অঁ তেনেকৈ নবনাওঁ আৰু আগতে যেনেকৈ বনাওঁ। এতিয়া সেনেকৈ এলাহ লগা হ'ল ন। এতিয়া আৰু এনেই অলপমান এডিট। কৰি কিবা বনাওঁ আৰু
তুমিতো তোমাৰ কাজিন এজনীৰ লগত বনোৱা ন ভিডিঅ'। অহ আহ অহ তোমাত কৈ হা হেল্ল' অ ভিডিঅ' বিলাক বহুত ধুনীয়া লাগে। অ আৰু ইডিত। টিং বহুত ধুনীয়া হয়। উম আৰু হেৰি কি বুলি কয় আ। অ কি তাই তোমাতকৈ ডাঙৰ নে নাই সমান বয়সৰ।
তাই মোতকৈ বহুত সৰু।
অহ।
বাট দেখাত নালাগে অ মই মই দেখাত সৰু যে সেইটো কাৰণে। তাই মোতকৈ এনেই বহুতেই সৰু।
হা?
তাই মোতকৈ বহুতেই সৰু।
হেহে কিহত পঢ়ি আছে তাই?
তাই এইবাৰ এইটত।
অ', অ', বহুত সৰু নহ'লে এইত যদি।
উম, বহুত।
অহ, মই একদম ভাবাই নাছিলো, মই ভাবিছো সৰু হলেও সৰু হ'ব চাগে অলপমান, হলেও চাগে ইমান সৰু নহব বুলি ভাবিছিলো, একদম মানে একে সমান নিচিনা লাগে।
অ', দেখিলে ধৰিব নোৱাৰে মোত কে তাইকে ডাঙৰ ডাঙৰ লাগে।
অ', অ', অ'। তাকে হ দিয়া তুমি আৰু কিবা কৰি আছানে, নে ঘৰতে থাকা?
মই এতিয়া আই টি আই ত ড্ৰেছ মেকিং কৰি আছোঁ।
আহ অ'।
তুমি ডিগ্ৰী
হা।
ক্লাছবোৰ ঠিকে চলি আছেনে?
কি কৈছা?
ক্লাছবোৰ ঠিকে চলি আছেনে?
অ', অ', চলি আছে দে উম, বাকী আহিবা এপাক সময় পালে।
অ', নিশ্চয় যাম। তুমিও আহিবা আকৌ
অ', অ', হ'ব দিয়া তুমি আহিলে এটা কাম কৰিবাচোন, মোক এটা ফোন কৰি জনাই দিবা হা মানে মই ঘৰত নাথাকিবও পাৰোঁ যে।
অ', ঠিক আছে মই বাৰু ফোন কৰিম দিয়া।
অ', অ', হ'ব দিয়া ন' ৰাখিছো।
ঠিক আছে দিয়া ৰাখিছোঁ। অহ হ'ব দিয়া।